হেল্ল' আপোনাক মই কথা এটাৰ কাৰণে। ফোন কৰিছিলোঁ আ অপোনাৰ। হেৰি ফাৰ্মাচী আছে নেকি আপোনাৰ?
ফাৰ্মাচী নাই।
অ মই মানে ফাৰ্মাচী আছে বুলি শুনা পাইছিলোঁ। আপোনাৰ মানে নম্বৰটো মানে এজন লগৰ এজন দিলে মোক।
অ' আপুনি হেৰিয়াত কৰে নেকি বিজে হস্পিটেলত কৰে নেকি? হেল্ল' ফাৰ্মাচী। খুলিব বিচৰা নাই লাইচেন্স এপ্লাই কৰা আছে। লাইচেন্সখন অহা নাই হয়, আপুনি এই বিজে হস্পিতেলত কৰে নেকি?
মই অ' তাতে কৰো মই তাতে মানে মোৰ ফাৰ্মাচি চাৰি চাৰিখন আছে।
অ' অ' অ' অ' আহ ফাৰ্মাচীত কি? কোনোবা ফাৰ্মাচী মানুহ লাগে নেকি তাৰমানে থবলৈ মানে,
এ নালাগে মানে আমি ফাৰ্মাচী যোনবিলাক মানে ঔষধ দ দৰৱ। সবিলাক মানে আমি চাপ্লাই কৰো সেইকাৰণে আপোনাক কলো ফোনটো কৰিলো।
অহঅহ-অহ-অহ-অহ-অহ-অহ। ঠিকে আছে লাগিলে মই ফাৰ্মাচী মানে লাইচেঞ্চখন মানে এই কেইদিনতে অহাৰ কথা আছে।
অ' এনে তুমি লাইচাচখন কিমান দামত বনালা?
হা কি কৈছে কিমান টকাত মানে কিমান টকা, বনোৱা নাই মই এইটো এ বি ফাৰ্ম পঢ়িছিলো মানে, বি ফাৰ্মৰ পৰা লাইচেন্ঞ্চ ক হেৰি হৈছে হয়। তাকে লাইচেন্ঞ্চখন ক্লিয়াৰ হ'ল এতিয়া লাইচেন্খন দুদিনমান টাইম লাগে। তেনফাঁৰ আহিল ফাৰ্মচ খুলিব পাৰিম আ',
অ-অ হয় নেকি? হয়-হয়, পিছে আপোনাৰ এতিয়া হেৰি মানে। কিমান ডাঙৰ ফাৰ্মাচীখন খুলিম বুলি ভাবিছেনে নাই অলপ সৰুকৈ খুলিম বুলি ভাবিছে।
ফাৰ্মাচীখন ডাঙৰকৈ খুলিম বুলি ভাবিছো ভালকৈ তাৰমানানে ৰাস্তা কিনা চেণ্টাৰ জেগাত।
অ-অ,
অ সেইটোৱে আপোনাৰ ফাৰ্মাচী এতিয়া ক কোন খিনিতে।
মোৰ আপোনাৰ চাৰিখন হস্পিটেলত আছে আৰু আমাৰ,
অ'
হয়।
আৰু বাকী ফাৰ্মাচী এইটো মেডিচিন চব পোৱাই যায় ন।
মেডিচিন চব পুৰা আহে মানে সেইকাৰণে আপোনাক সুধিলো মই মানে মেডিচিন আপোনাৰ মানে দিওঁ আৰু মানে। ফাৰ্মাচবিলাকক,
অ অ ডক্টৰ চক্টৰ বহে নে নহয় আপোনাৰ।
ডক্টৰ বহে-বহে চিম্বাৰত বহে আপোনাৰ সন্ধিয়া পাঁচটাৰ পৰা বহে আপোনাৰ ৰাতি নটালৈকে। ৰাতিপুৱা সাতটাৰ পৰা দহটালৈকে বহে।
অ' সুমন ডক্টৰ বহে নেকি?
উ সেনেকুৱা মানে চিনাকি নাই বাৰু ইমান ডক্টৰ মই মানে মই নথাকো ন গোটেই ফাৰ্মাছিত। এ মোৰ সেনেকে বহে আৰু মোৰ-মোৰ মানে হেৰি কৰ্মচাৰী খিনিয়ে জানিব দাম।
অ' আপুনি ফাৰ্মাচিছে থাকে নে কি বেলেগ
মই নাথাকো নাথাকো মই মোৰ ঘৰতে ব ব্যয়ৱসায় আছে।
ব্যৱসায় আছে ন, আপোনাৰ ঘৰ ক'ত?
মোৰ ঘৰৰ পৰা তোমাৰ তিনিমুখীয়াটোৰ ওচৰত।
তিনিমুখীয়াত ওচৰত ন' অ-অ, বাকী এইবাৰ আমাৰ হেৰিয়াৰ এইটো কি বুলি কয় হাৰ্ডৱেৰ। দোকান আছে, মাল চাল লাগিলে ক'ব
অ' লাগে মই এইবিলাক মানে এতিয়া খুলিম বুলি ভাবি আছোঁ বা অহ দোকান এখন কিন্তু এতিয়ালৈকে খোল নাই বাৰু।
অ' খুলিম বুলি ভাবিছে নেকি অ' ভালেই কৰিছে বাৰু দে। হাৰ্ডৱেৰ দোকানত সি লাভ আছে বাৰু নথকা নহয় আমাৰ এই হাৰ্ডেৰ দোকান। ত কিবা বেলেগ কনটেক-ছন্তেক পালে কব ঘৰ চৰ বনাব কিবা লাগ থাকি
পাম-পাম পা পোৱাত যাই বাৰু মই এনেে কন্টেক্ট মানে মই নলওঁ বাৰু মই। সেইবিলাক মানে খোলা নাই ন এতিয়ালৈকে সেইকাৰণে লোৱা নাই বাৰু ইমান হয়। যে আপুনি কি মানে কণ্টেকত লয় নেকি ঘৰ?
অ', কণ্টেক্ট মই লও বাৰু তে ঘৰ চৰৰ, মালবিলাক চব ৰদ চিমেট এইবিলাক।
অ' এনে মানে অটালিকা-চতালিকা বনাই ন এনে।
অ' বনাও-বনাও আমাৰ এই ইঞ্জিনিয়াৰো কণ্টেক্ চিনাকি আছে আপুনি ক'ব পাৰে।
অ-অ, হয় নেকি অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে মই তোমাক আপোনাক, কথা ক'ম বাৰু সেইবিলাক, পিছে আপোনাৰ এতিয়া মানে হাৰ্ডৱেৰ দোকান কিমানখন আছে, এখনে আছে নে দুখন আছে?
মোৰ হাৰ্ডৱেৰ দুখন এখন আছে বি পি তিনিআলি এখন আছে নআলি।
হেল্ল', হয়।
হয়
উম
এ, কিমান মান লাভ হয় আপোনাৰ মাহটোত?
লাভ - লাভ মানে তেনেককা নহয় মানে কি বুলি ক'ম এতিয়া লাভ, এতিয়া মাহৰ এণ্ডিঙত মানে হিচাপটো কৰা হয় তেনেকে
হয় নেকি, মানে দিনে নকৰে ন?
নকৰোঁ দিনে বাৰতে, মানে মাহৰ এণ্ডিঙে হিচাপটো কৰি পেলাই একেবাৰে আকৌ মুঠ বিলা বস্তুটো লৈ অহা হয়, মাহৰ লাষ্টত।
অ, এনেই আপোনাৰ কাম আছে কিমানজন আছে।
কৰ্মাচাৰী আছে, গাড়ী চলোৱা তিনিজনমান আছে, তাৰপিছত উঠোৱা মানুহ চাৰিজন মান আছে।
অ', ঠিকে আছে বাৰু, গাড়ী আপোনাৰ মানে আ চা তিনিখনমান আছে?
অ, অ'। আপোনাৰ এনে ফাৰ্মাচীত চালাইন তালাইন চব দিয়া হয়নে?
অ, চব দিয়া হয় বাৰু মোৰ মানে আপোনাৰ মানে নাৰ্ছ নাৰছ এজনী থে আৰু আপোনাৰ ডক্টৰ আহে, মানে বেলেগ বেলেগ ডক্টৰ সলনি হৈ থাকে প্ৰত্যেকবাৰে দিয়া ৰাতিপুৱা এজন আহিলে আপোনাৰ আকৌ সন্ধিয়া এজন আহিলে, সেনেকে দুজন দুজন আহে। চৰকাৰী দপ্তৰ থাকে এইবিলাক হয়। উম, আপোনাৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বহে।
সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বহে ন? উম ঠিকেই আছে কেতিয়াবা ফ্ৰী সময় পালে আহিব আমাৰ ফালে
অ', যাম, যাম বাৰু। ‌ মই তোমাৰ মানে হাৰ্ডৱেখন তেওঁ দেখা নিচিনা পালোঁ, মানে সেইকাৰণে মই মন কৰিলো তোমাৰ হাৰড এখন মানে তোমাৰ দেখি ভাল লাগিলে।
অ- অ ঠিকেই আছে অ- অ খোলক খোলক জনাব। কিবা সহায় লাগিলে কব আহ। আপুনি খুলিব পাৰে ভাল জেগা আছে যদি কৰ'বাত।
ভাই ভাল মানে আপোনাৰ, হয়, মোৰ আমাৰ আমাৰ চাৰিমুখীয়া এটা আছে তাতে মানে তোমাৰ টাবত তিনিমুখীয়াত এখন আপোনাৰ মোৰ এনে ফাৰ্মাচী আছে ন সেইকাৰণে তাত মানে আৰু দোকান খুলিব বিচৰা নাই মই মানে আপোনাৰ চাৰিমুখীয়াটো আমাৰ আছে ন টাউ টাউনৰ ফালে যোৱা সেইখিন এতিয়া মানে এটা খুলিম এখন সনেকুৱা খুলিম বুলি ভাবিছো সেইকাৰণে আপোনাক মানে মই কেইটামান প্ৰশ্ন সুধিম বুলি ভাবিলো।
অহ কওকচোন
অ মানে এনেকা মানে প্ৰথমতে কি কি বস্তু অনা দৰকাৰ মানে এখন হাৰ্ডৱেৰ দোকান খুলিবলৈ
এখন হাৰ্ডৱেৰ দোকান খুুলিবলৈ প্ৰথম আপোনাৰ বস্তুও অনা নহয় হাৰ্ডৱেৰ জোগ ক'ত খুলিব কি কথা তাৰ ওপৰতো গুৰুত্বটো বেছি হয় আপুনি যদি ভাল চেণ্টাৰ লৈ এটা জেগাত নুখোলে হাৰ্ডৱেৰ এনেওো ফ্লপ মাৰিব ন। আৰু হাৰ্ডৱেৰটো দোকানত আপোনাৰ চব অল এভ্ৰিথিং তাৰমানে চব সৰুৰ পৰা ডাঙৰ এটা এটা বস্তু ৰাখিব লাগে যে মানুহে যদি বিচাৰি আহে ঘূৰি যাবলগীয়া নহয়
হয় হয় পিছে আপোনাৰ মানে হাহৰ দোকানত চিমেণ্ট বালিও ৰখা - ৰখা হয় চাগৈ।
আপুনি চব পাব।
আ মানে প্ৰথমতে মই এতিয়া আৰম্ভ কৰো চিমেণ্ট বেলি বা সে এনেকা আন বিলাক আনিব পাৰিম নে নোৱাৰি অকল তোমাৰ মানে ভিতৰীয়া বস্তুখিনি আনিলেই হ'ল
আপুনি চব পাৰিব যি বিচাৰে চিমেণ্ট বালি ভিতৰুৱ বস্তু চব আানিব পাৰিব আমাৰ বেছি দামো দামা হলছেল ৰেটতে দিয়া হয়
অ অ এনে আপোনাৰ দোকানখনত অ মানে মই তেতিয়া আপোনাৰ দোকানৰ পৰা আনো হ'লচলেলত দিব ন'।
অ' দিম দিম আপুনি নিশ্চয় আহিব।
অ' নাই নহয় যাম বাৰু মই সেইকাৰণে আপোনাক মানে মই নম্বৰটো। আপোনাৰ মানে লগৰ এজন দিলে, তেওঁ মানে হেৰি আছে ফাৰ্মাচী আছে মোৰ
অ' আপোনাক কথা এটা সুধিবলগীয়া আছিল। মোৰ বাৰতে আপোনাক সুধো বেয়া নাপাবো। আপুনি ফাৰ্মাচী খোলা কিমান দিন হ'ল।
মই আপোনাৰ ফাৰ্মাচীৰ কৰা তিনি বছৰ হ'ল।
তিনিবছৰ হ'ল ন, তাৰপনি আপুনি প্ৰথম মানে কি ফাৰ্মাচিম খুলিম বুলি ভাবিছিলে নে?
নাই নাই মই প্ৰথমতে, প্ৰথমতে মানে ফাৰ্মাচিষ্ট পঢ়িছিলো। অহাৰ পিছত মানে তোমাৰ ডাঙৰ, ডাঙৰ ফাৰ্মাচী থাকে ন' সেইবিলাকত তোমাৰ মই দুবছৰ, এ ডেৰ বছৰ। কাম কৰিলো তাৰছত মই নিজে মানে প্ৰথমতে এখন ফাৰ্মাচি খুলিলো আৰু খোলাৰ পিছত লাহে লাহে দুখন তিনিখনৈ খুলিব ল'লোঁ চাৰিখন এতিয়া আছে মোৰ ফাৰ্মাচি চাৰিখন হেৰিত।
ভালে কৰিছে উম'। কিবা হাৰ্ডৱেৰ আপোনাৰ জানিব বিচাৰিছে। যিটো মানে আপোনাৰ ফাৰ্মাচীত মানে ঔষধ পাতি, টেবলেট মানে ক'ৰ পৰা আনে মানে কি কথা এইবিলাক।
সেইবিলাকতো আপোনাৰ বাহিৰৰ পৰা কিছুমান আহে কিছুমান আমাৰ মানে এ লগৰ মানে এইবাৰ কিছুমান চাপ্লায়াৰ থাকে, সেই হিদো দিয়ে। বেছিভাগ আপোনাৰ বাহিৰৰ পৰাই আহে আৰু এইবিলাক মানে আপোনাৰ দামী দামী ঔষধ থাকে ন' আপোনাৰ যেনেকৈ আপোনাৰ ধৰি লওক আপোনাৰ চুগাৰ হওক চুগাৰ হওক হাৰ্ডৰ হওক।
অ', -অ'।
হেৰি হওক মানে প্ৰেছাৰৰ টেবলেটটো, প্ৰেছাৰৰ বিভিন্ন ধৰণৰ প্ৰেপাৰ হেৰি থাকে আৰু থাইৰইডৰ পাৱাৰটো। কম থাকে, কিছুমানৰ বেছি থাকে।
অহ।
পোৱা যায় মাৰোতে
অ' ঠিকে আছে আৰু ডক্টৰ ভাল ভাল ড্ক্তৰ ৰাখিলে হ'ল তেতিয়া মানুহো অলপ আহিব ন'।
হয়, হয় এইটো আৰু মানে আমাৰটো চৰকাৰৰ লগত হেৰি কৰি থোৱা আছে। ভাল ভাল ডক্টৰ থাকে আমাৰ তাতে।
অ' ঠিকেই আছে আৰু আৰু আপোনাৰ কিবা সুধিব আছে নেকি হাৰ্ডৱেৰ দোকানৰ ওপৰত। জানি লওক কাৰণ আপুনি সুধিব পাৰে, আপুনি খুলিম বুলি ভাবি আছে ন'।
হয়-হয় মানে মই ভাবিছো আপোনাৰ আপোনাৰ এদিনত মানে এনেুৱ চিমেণ্টৰ বেগ। কিমানমান বিকি যায়।
চিমেটৰ পাঁচশ, ছশ বেগ মান গুচি যায়, মানে ভাল ভাল কণ্টেক্ট আহিলে বিল্ডিং আৰ চি চি ঘৰ কাৰণে।
হয়-হয়।
তেনেকা কন্টেকত একেবাৰতে লৈ যায় আৰু আমি তেনেকে ঘৰ লোৱাও কন্টেক কৰা। ঘৰ একে বনোৱা পৰা শেষলৈকে গোটেই ঘৰটোক। কণ্টেক্ট ল' মুঠ মাৰি পইচাটো দি তেনেকে চিষ্টেম আমি ঘৰ বনাও। আপুনি ডিজাইন আপোনাৰ দেখুওৱাব হ'ব কি কি ডিজাইনৰ কেনেকুৱা ঘৰ লাগে ভিতৰৰ বাহিৰৰ। আপুনি সেইমতে চিলেক্ট কৰি পেলাই ঘৰতটো হেৰি কৰিব পাৰে।
উম, বুজি পাইছো বাৰু মই মানে আপোনাৰ এতিয়া মানে এ গোটেইখিনি মানে মুঠ মাৰি গোটেইখিনি বস্তুৱে মানে আপোনাৰ তাতে পোৱা যায় ন'।
হয়-হয়, পোৱা যায়, পোৱা যায়।
পিছে আপোনাৰ তাত একা হেৰি পোৱা যায় নাই আপাৰ টিন ধৰি লোৱা আপাৰ বুত ডিজাইনৰ টিং থাকে ন আজি
অ' থাকে থাকে আমাৰ ডাল বিয়াৰ পৰা আদি লৈ টাটা তিন চব পাব। ৰঙীন আছে ৰঙা, নীলা চব কালাৰ টিন পোৱা যাব, আপোনাৰ কোনখন লাগে কলেই হ'ল। আৰু কিছুমান নাথাকিলেও আপুনি দেখাই দিব পাৰে, দেখাই দিব পাৰে, আমি অৰ্ডাৰ দি দিম।
হয়-হয়-হয়-হয় আপোনাক কিমান ফুটলৈকে টিং আছে আপোনাৰ হ'ল চেল দোকানখনত কিমান ফুটৰলৈকে টিং আছে।
আমাৰ ছয় সাত আঠ ফুট বাৰ ফুট তেৰ ফুট
অ' মানে বহুত ডাঙৰ ডাঙৰ হেৰিটো লগাব পাৰি ন এইবিলাক। হয় হয় আপোনাৰ পৰা টিং মই আনিলে কিমান এনেই এখন টিঙত কিমান দাম?
এখন টিংত আপোনাৰ আঠশ টকীয়াও আছে, পাচশ টকীয়াও আছে। কিছুমান তেৰশ বাৰশ টকীয়া আছে, টাটা টিংক কম দামীও আছে ছশ টকীয়া। আহ শুনখন দামি কালাৰিং যে ডালমিয়াৰ, সেয়া সেয়াটিঙো আছে আপুনি যোনখন বিচাৰে আৰু
হয় হয় এনেই তোমাৰ মই হ'লচেল ৰেটত আনিলে এখন কিমান দামত দিবা? হল'চেল ৰেটতে যদি তোমাৰ পা টিঙ আনো, তোমাৰ এ এখন টিঙত কিমান দাম দিবা?
হলচলতো আনিলে আপুনি এখন টিঙত আপুনি অলপ যিমান লয় আৰু মানে আমি এখন দুখনকৈ নেবেছো ন
নহয় নহয়, মইতো এখন দুখনকৈ নানো, মানে তোমাক এখন হিচাপ দিব দিছো মানে এখত কিমানকৈ লোৱা মানে ন ম তুমি তুমি আকৌ কলা মানে এখন টিঙত সাতশ বুলি। মোক অলপ কমাব লাগিছিলে বোলো হ'লছেল ৰেটত
কমাব লৈছো আপোনাক মই যোনখন বাৰশ টকীয়া টিং কৈছো ডালমিয়া সেইখনৰ কথা সাতশ টকা।
হয় হয় ঠিকে আছে বাৰু হ'লচেল ৰেটটো পিছে মই মানে তোমাৰ বস্তুবিলাক কেতিয়া উঠাব পাৰিম?
বস্তু বিলাক তুমি একে কেচত নিবা নে বাকীত দিবা সেইটোৰ ওপৰতো কথা কোৱা যাব। ব
অ' মই কেছতে দিম বুলি ভাবিছিলোঁ।
কেছতে নিবা ন, তে জনাবা তুমি কেতিয়া আহা মই
মই আপোনাৰ কাইলৈ মানে যাম আপোনাৰ
তাৰমানে কি কিমান লাগে হিচাপ কিমান - কিমান লাগে হিচাপতটো দি থবা তেতিয়াতো মই আছে নাই মাল টো নহ'লে আনি থৈ দিব পাৰিম ন অৰ্ডাৰ দি পেলাই।
অ' তেতিয়া হ'লে আপুনি লেখি লোকচোন, মই হিচাবটো দি দিওঁ। আপোনাৰ টিং লাগিব আপোনাৰ তিনিশ চাৰিশ মান দিবা। তাৰমানে মই তেনেকুৱা দু দুখন মান দোকান খুলিম বুলি ভাবিছো ন আৰু আৰ‌‌ তোমাৰ এতিয়া চিমেণ্ট চিমেণ্টটো তোমাৰ গাড়ীয়ে পঠাবা ছাগৈ ন? অ' অ' অ' উম উ মই ষ্টক কৰিবলৈ তোমাৰ এক গাড়ী পঠাই দিবা।
অ' অ' আৰু
এখন পঠাই দিবা উম - উম আৰু তোমাৰ এতিয়া আৰু কি আৰু কি কি ৰাখা তুমি বেছিভাগ অ' সেই অ' সেইবিলাক তুমি অলপানে বেছি বেছি কৈ দিবা, সেইবিলাক বেছিকৈ চেল যায় ন তোমাৰ।
অ নথ বলটোু বহুত চব পাবা হাৰ্ডৱে। আপুনি ঘৰ যদি কিবা বনাই দমকল চমকল ৰাখিব পাৰে বেলচাৰ আদি টিং।
অ, বেলচা বেলচা তুমি সত্তৰখন দি পঠাবা এতিয়া মুঠতে মানে মই প্ৰথমতে ষ্টাৰ্ট আৰম্ভ কৰিছো ন।
অ',
উম সিমানেই, হব দিয়া তোমাৰ মই মানে এফালে যাব লগা আছিলে। আহিছোঁ দিয়া তেতিয়া হ'লে ন উম উম ম উম হ'ব দিয়া।